অহ, অ', শুনা পাইছো অ'। ভালে আছে?
আছো। তোমালোকৰ কেনে?
ভালে, ভালে। কালি সে আপোনাক ফোন কৰিছিলো ফোন কৰোতে আপুনি কৰ'বাত গৈছিল হেনো।
অ কালি আমাৰ ছোৱালী ঘৰলে গৈছিলো
সেইকাৰণে মই সেইকাৰণে মই ফোনটো থলো আৰু আপুনি ক'বাত যাও বুলি ক'লে যে কথা পতা নহ'ল আৰু আপোনাৰ লগত।
অ', ময়ো আজি ভাবিছিলো, কৰিম বুলি তুমি কৰিলা যেতিয়া হলো অ ভালেই কোৱাচোন খা খবৰ?
খা খবৰ ঠিকে আছে খালি সেই ল'ৰাটোহে অকমান গাটো বেয়া হৈছিলে
কি হৈছিলে
এ তাৰ অলপ গেছৰ নিচিনা অকমান হেৰি হ'ল গাটো তাৰপিছতে মানে সি ৰাতিও আগদিনাখন ৰাতিও মানে ভাত চাত খোৱা নাছিলে ৰাতি নাখায় মানে খাব মন নাই হয়
অ
এয়া মানে বেলেগ এ ঘৰত নিমন্ত্ৰণ এটা আছিলে ঘৰ লোৱা পাতিছিলে ঘৰ লোৱা পতাৰ কাৰণে নিমন নটো আছিলে তাতে গৈছিলো মানে ৰাতিপুৱা সময়ৰ পৰা সি ঠিকেই খাই আছিল, তাৰ পিছতে তাতে গ'লো যে তাত যাওঁতে মানে ভাত বহুত কিবা কিবি দিছে টো, আপোনাৰ নিমন্ত্ৰণ মাতিছে যে এতিয়া মাছ চাছ এনেকে আপোনাৰ পাভ মাছ আছিলে এনেকে দিছে সৰিয়হ দি বনাই তাৰপিছত এ মাংস আছিলে নেকি এ চব্জি টপ যেনেকে আছিলে বাকী বিলাক ভা দালিও দিছিলে তেনেকে তাক মানে পাভ মাছ তেনেকে ভাত এনেকে দালি এনেকে চব্জি লৈ পেলাই তাক খোৱালো আৰু ইমান মচলা চচলাও নাছিলে বাৰু দেই জলা চলা ইমান নাই ভালেই মানে খোৱা খাদ্য খিনি বহুত ভাল হৈছে সে তেনেকে তাকে সেই মা ভাতে এনেকে খুৱালো পাভৰ মাছটোৰ আপোনাৰ ধৰক লোকেল মাছেই দিয়কচোন
অ'।
সোৱাদ হৈছিলে তাৰপিছতে সেয়া তাক খোৱালো, সি খালে ভাতকেইটা, ভালকে খালে। তছতে, ময়ো হে তাক খুৱাই মেলি তাৰ পিছত মইও খালো খাই পেলাই আহি আমাৰ মানে গধূলিলে মানে যিটো আমি দুপৰকে ৰাতি আহাৰটো খাওঁ মানে, সেইটোত মানে খাব ইমান মনো যোৱা নাই আমাৰ। তাৰোত মানে তেনেকুৱা হৈ আছে মনোজ যোৱা নাই। তাৰছত আৰু তথাপিও আমিয়ে কেইটামান কেইটামান ভাত খালো। কিন্তু সি মানে অকনমান খাই পেলাইও নাখাও বুলি কৈ দিলে মানে আৰু নেখাই আৰু তাৰ মানে পেটত মানে ঠাই নাই। বোলে সেইকাৰণে নাখায় আৰু তাৰপিছত সেইকাৰণে আৰু থলো আৰু সি যদি খাব ইচ্ছা কৰা নাইনো কিয়নো ইমান জোৰ জবৰদস্তি খোৱাও বেয়া যে সেইকা খুৱালো তথাপিও মানে তাৰ কিবা তেনেকুৱা হৈ থকা দেখি মই ভাবিছো গেছো হব পাৰে। সেইকাৰণে তাক মানে অকণমান এয়া সৰু ল'ৰা ছোৱালীৰ গেছৰ দৰব আছিল যে সেই তাকে খুৱাই দিলো অকমান ঘৰতে ৰাতিটো ধুনীয়াকে শুলে একো দিগদাৰ নিদিলে শুই কৈ দিছে ৰাতিপুৱ পোৰা একদম সোনকালে সাৰ পাইছে সাৰ পাই মানে কৈছে আৰু পেটটো কামুৰিছে।
অ
অ পেটটো কামুৰিছে মই বোলো তেতিয়া হলে তাৰ মানে এই দুই নম্বৰটো লাগিছে আৰু সেইবুলি ভাবিছো। তাৰপাছতে আৰু সেয়া তেনেকে হেৰি কৰি কৰি নাই এ তাৰ টোপনিও ধৰিছে তাৰমানে সোনকালে সাৰ পাইছে যে তাৰ টোপনিও আহিছে তাৰ মানে তাৰ তেনেকোৱাও লাগিছে। পেটো কামুৰিছে মানে অ অশান্তি পাইছে ইফালে আকৌ স্কুলত তাৰ কিবা এনেকুৱা হেৰি আছিলে কিবা হেৰি কৰা আকা কিবা এনেকুৱা মানে তাত উ প্ৰগ্ৰেম আছিলে। স্কুলত কিন্তু সেইটো কাৰণে মানে যাবও লাগে। পিছত আৰু এওক কলো কিবা এটা কৰা ব্যৱস্থা ই যদি এনেকে থাকে তেওঁ দিগদাৰ হ'ব। নহয় তাৰপিছত তাৰ কিবা কৰি পেলাই মানে তাক মানে ভালকে মানে লেট্ৰিন কৰাই গা মানে গা পা ধোৱাই ভাত। কেইটামান নিমখ তেল দি কেইটামান খুৱাই পেলাই পঠাই দিলোঁ। আৰু টিফিনত সেই ৰুটি বনাই পেলাই দিলো আৰু। তেনেকে গ'ল আৰু এ, মানে বিদ্যালয় পালে গৈ আৰু। তাৰ, তাৰপিছতে আৰু আ আহিলে, মই বোলো আকৌ কিবা দিগদাৰ কৰে নেক কেনেকে অলপ ভয় খাই আছিলোঁ, তাৰছত আৰু নাই চব ঠিকে ঠাকে থাকিলে যেনিবা, তেনেকে আহিলে আহি আৰু তাৰ মানে উৎ পাতটোহে বেছি হৈছে আহি পেলাই। তাছত আৰু দুপৰীয়া সেয়া ভাত টোক খালে আৰু কিবা কৰি ভাতটো খাইছ ছে জেনিবা, অলপ-চলপ, মানে সি মান নে, তাক মানে অকমান জুতি পুতি লাগে মানে
সাধাৰণ মানে, কালি সোমবাৰ আছিল ত', ইমান হেৰি মাৰ মানে নিৰামিষ
অ'
কাৰণে মানে সি দালি, আলু ভাত, মানে খাব খাবলে ইমান মানে ইচ্ছা কৰা নাই, অ', সেইকাৰণে মানে তেনেকে থকা দেখি কিবা কৰি খুৱাই দিলো আৰু ভাত কেইটামানতো খাবই লাগিব নহলে আকৌ গা চা বেয়া হৈ যাব। তাৰপিছত আৰু খাই কৰি লৈ কি মানে তাৰ পিছতহে দেখিলো, তাৰ একে মানে গাত বহুত বল। তাৰপিছত দুপৰীয়া নুশুলে, নুশুলেই আৰু মোৰ মইও শুব নোৱাৰিলো তাৰ লগত। মোৰোত মানে ভাগ ভাগৰো লাগিছে শুবও বিচাৰিছো নাই নহ'ল আৰু। কোৱা আৰু কি কৰিলো? অ', তাৰ পিছতে বাদ দিলোঁ। মই বোলো তেতিয়াহলে পঢ়া শুনাকে কৰ, যিখিনি মানে বিদ্যালয়ত কাম দিছিলে কৰিব। কাৰণে তাহাতৰ বহী বিলাকত খিনিকে কৰ এতিয়া। তাকে লৈ পেলাই তাক। সেইখিনিকে কৰালোঁ, কৰাই মেলি বোলো। আ, হেৰি এতিয়া মানে যি কৰিব পাৰোঁ কৰি থাক আৰু আকৌ কিবা কাগজ লৈ কাটি কাটি-কাটি কেঁচি দি কাটি-কাটি কিবা কিবি বনাই আছে মানে। তেনেকে সময়খিনি। সি পাৰ কৰিলে আৰু। তাৰপিছতে আগহে আবেলি মই আপোনাক ফোন কৰোতে সেই আপুনি। ক'ৰবাত যাও বুলি ক'লে যে, সেইকাৰণে আপোনাৰ লগত কথা পতা নহ'ল আৰু। সেয়া। কালি কি খুৱালে আপুনি তাত?
কালি ধেৰ খুৱাইছে সেই ছাগলী মাংস। তাৰপিছত। তে দালি এখন বনাইছে। আকৌ। মাছ।
অ'।
চব্জি এখন।
অ'।
তাৰপিছত পাপৰ। চালাদ এনেকে খুৱাইছে আৰু আমি ইমান খাব নোৱাৰো নহয়। মই আৰু চিম্পুল কে খাইছোঁ। দালিৰ দালি ভাত দালি ভাতকনহে ভাল পালো। তাৰ পিছতে আকৌ জেনিবা। মাংস অকমান খালো আৰু বেছি খাব নোৱাৰো। মাছটো নুচুলোৱেই, তাৰপিছতে সেই মই তেনেকে এ কমকে খাওঁ। ইমান নোৱাৰো আজিকালি ইমানকে। খাব আৰু যিটো ভাল পাওঁ সেইটোয়ে খাই দিওঁ
হয়, হয়, হয়, আপোনাৰ আপোনালোকক মাতিছিল নে আৰু কাৰোবাক মাতিছিল?
আমাক আমাকহে মাতিছে আমাকে মাতিছে। নাই, নাই, অ', সিহঁতৰো ধৰা অ', বিজি হৈ থাকে যে ছোৱালীজনীও ইস্কুল চি থাকে। সেইকাৰণে বেছি কৰা নাই আৰু।
অ', অ', ঠিক কে আছে সৰুকে আৰু আজিকালিনো আৰু সময়ো নাই দিয়ক ককচোন ইমান মানুহখিনি মাতি পেলাই খোৱা বোৱা দৌৰা দৌৰি হয় স্কুলৰ কাৰণে চবেই দৌৰিব লাগে হয় আজি সেই ৰাতি পা মইও সেই আকৌ তাৰ, এনেকে গেছ হব বুলি ৰাতিপুৱাই আপোনাৰ ভাত ত আৰু এনেকে দালি তেনেকে বনাই পেলাই তাক খোৱাই পঠালো সি মানে ৰাতিপুৱা সাধাৰণতে ভাত নাখায় মানে কালিও সেই তেনেকে নিমখ তেল দি পেলাই খোৱাই পঠালোঁ আলু দি পেলাই, কি মানে কলে মই এনেকে সুদা ভাত নাখাও নহয়, দালি থাকিলেহে খাওঁ, এনেকে ছিলে, সেইকাৰণে মানে মই আজি আকৌ সেইকাৰণে দালি এখনেদি ভাত এনেকে মটৰ আছিলে মানে মটৰৰ ঘু-ঘুগুনি টো নিচিনাকে মানে দালি মিক্স কৰি পেলাই তেনেকৈ বনাই দিলোঁ তেনেকে তাক খুৱাইছো সি বোলে নাখায়। মই বোলো একো নহয়, তোমাৰ বোলো আকৌ গেছৰ দিগদাৰ হৈ যাব, গেছ বোলে পেট কামুৰিব, হেৰি কৰিব এনেকে ভুলাই ভুলাই কেইটামান ভাত খুৱাই মানে, আজি আৰু খোৱা আৰু কাইলৈ পৰা আৰু খাব নালাগে আৰু এনেকে বুলি কৈছো তাৰমানানে সি ৰাতিপুৱা সময়ত সদায় মানে ৰুটিয়ে খাই যায় ৰুটি জেলি দি এনেকৈ বা চাহ লগত চাহ এনেকে বিস্কুট দুখনমান এনেকে পেলাই খাই যায় আৰু টিফিনতো ৰুটিয়ে তেওঁ বেলেগ মই নিদিৱে আপোনাৰ কেক থাকিলে কেক দিও বিস্কুট কেক আৰু ৰুটি ৰুটিটো মানে সে অলপ জেলি লগাই পেলাই, সৰু সৰু অকনমান অকনমান, টুকুৰা টুক কৰি কৰি পেলাই তেনেকে পেলাই মানে তাক দি পঠাও টিফিনত তাৰ পিছত এতিয়া আৰু সি মানে ৰুটিহে খাব ৰুটিহে খাব এনেকে মানে এ হেৰি কৰি আছে আৰু মানে জিদ ধৰি আছে আৰু ৰুটি ভাল পাত তাৰ মানে ৰাতিপুৱা সি মানে, ইমান সোনকালে ভাততো খাব নোৱাৰে। মই মানে এই পেট যে কামুৰিছিলে গেছ উঠিছিলে সেই কাৰণেহে মানে মই তাক হেৰি মানে ভাত খোৱা অ ভাত খুৱাই পা পঠিয়াইছো কাইলৈৰ পৰা আকৌ ৰুটিয়ে দিম আৰু মানে সি নোৱাৰে হয় অ তাৰমানে সি ৰাতি ৰাতিপুৱ ৰাতিপুৱা ভাতটো খাব নোৱাৰে মই মানে গেছ উ উঠিব পাৰে বুলিহে মানে খুৱাই দিছো তেতিয়া আপোনাৰ এইয়া সাতটা ত্ৰিশ হৈ গৈছে যে ক'তনো ইমান সোনকালে ভাতটো খাব পাৰে। সেইকাৰণে তাৰ ইমান হেৰি নাই অভ্যাস নাই, ৰুটি খোৱা যে, এ তাকে কৈছো আৰু কাইলৈ ৰাতিয়ে খাবা আৰু আজি অলপ মানে গেছৰ কিবা যদি দিগদাৰ হয়, সেইকাৰণে মানে খুৱাই দিছো বুলি কৈছো। সি আৰু ঠেন ঠেন মেন মেন কৰি খালে আৰু উপাই নাই মাই নাই সেয়া আকৌ আৰু সি আজিকালি আকৌ হেৰিতহে যায় এয়া স্কুলৰ বাহনত উঠে যায় আমি আৰু আগতে নিজে অঁ অঁ কষ্টতটো অকন কমিছে অঁ অঁ সময়খিনি মানে পতককে গুছি চি যায় গৈ মানে
উম অনানিয়া কওঁতে দিনতটো যায়ে নহয়
অঁ আগবেলা মানে ৰাতিপুৱা শুৱ পৰা উঠি কাম বিলাক কৰি তাৰ কাৰণে ভাতৰ ব্যৱস্থা কৰি আকৌ মানে তাক আনিবৰ হৈয়ে য হওঁতে হওঁতে মানে এটা ব এই যায় মানে আগবেলা সময়খিনি কেনেকে যায় মানে গমেই নাপাওঁ
কেইতাত তাত ছুটি দিয়ে
এতিয়া স্কুল ছুটি চাৰে বাৰটা বজাত দিয়ে আৰু বাৰটা ত্ৰিছ মানত ইমানেই আৰু ভাতটো বনোৱা নাই চাগে বনাবহে
নাই মই আমি এতিয়া খাই কৰি চাহ তাহ খালো ৰুটি খালো তাৰ পিছত ল'ৰা এয়া খাই কৰি উঠিলে গ'ল মই এয়া আছো ো আৰু এনেই অকণমান
অ ঠিকে আছে মই এনে ফোন এটা কৰিলো খা খবৰ ললো আমিও আহি সেই ভাতহে খালো ভাত আছিলে যে ভাতকে খালো আৰু আৰু ৰুটি দুখনমানান বনাই দিলো এওঁৰ মাকক এ তেওৰ ৰুটিয়ে শেষ ঘুগুনীয়ে খালে আৰু এতিয়া আমি আজো এতিয়া আৰু ভাত বনাবলৈ যাম আৰু সোনকালে সোনকালে মোৰ এফালে মানে যাব লগা আছে, তাত যাম।
অ', মই আৰু বাৰ তাতহে বনাও।
অ অ ঠিক ঠিকে আছে ময়ো বাৰটাতে বনাম কিন্তু এতিয়া এফালে যাম যে সেইকাৰণে সোনকালে বন নমগৈ আৰু ঠিকে আছে দিয়ক হ'ব দিয়ক ৰাখিছো উম উম উম